হেল্ল'।
অ' কোৱা।
শুনিছোঁ নাই।
শুনিছোঁ শুনিছোঁ।
কিমান টাইমত পালেহি পৰা।
অ' তোমাৰ পালোহি এ, চাৰে বাৰটা মানত পালোহি।
কিমান টাইমত গৈছিলি? ৰাম, তই আৰু ৰণনে নে অকলে?
মই ৰণে। এ, তোমাৰ এই ৰাতিপুৱা বৰষুণ দি আছিল যে। তেতিয়াই তেতিয়াই গৈছোঁ চাৰে চাৰিটা বজাত আকৌ যেতিয়া আমি মানে তোমাৰ আসত তল পোৱালৈকে ৰ'দ দিলেগে মানে তোমাৰ পাঁচটা বজাত। অ' একে টেকটেকিয়া ৰ'দহি।
পাঁচটা ব
পাঁচটা বজাত মই মানে আমি ভিডিঅ' কৰি লৈ আহিছোঁ। কোনোবাই বিশ্বাস নকৰে বুলি। তাৰপিছত ৰামধেনু ওলাইছে মানে মজা গৈ আছে আৰু। আকৌ ৰ'দ গ'ল আকৌ আকৌ মানে বতৰটো বেয়া আৰু।
দিলে ন'।
উম, ৰাতিপুৱা তোমাৰ পাঁচটা চাৰিটা পঞ্চাছলৈকে দিছে।
অ' তহঁতে মানে পাহ কিহঁত ইয়াৰ পৰা গ'লি কি স্কুটি নেকি বাইক?
নাই নাই নাই এই এইটো ৰ ৰণৰ বাপেকে গৈ থৈ আহিলগে।
ক'ত থৈ আহিলেগৈ?
এই এইটো দে, নাই নাই নাই এই দিল্লী বজাৰ।
অ', অ'।
দিল্লী বজাৰত তোমাৰ আৰু এটা লগৰ উঠিলে মানে আমাৰ লগত গৈছে।
গম পাইছোঁ, কি টেম্পুত গ'লি গৈনে নাই কিবা গাড়ী বেলেগ?
নাই নাই টেম্পু টেম্পু।
চলিছে ন' তেতিয়া?
উম, চলিছে আমাৰ আকৌ ইমান ৰাতিপুৱা টেম্পু চলিছে, টেম্পু অলপ আমাৰ পৰা লৈছে, পঞ্চাশ টকা আমাৰ তিনিটা মিলি পেলে।
উম।
তাকো একে আমাক একে তোমাৰ অ' তাকো একে আমাৰ ই তাত এ নহয় মানে সি তোমাৰ তাৰ জীয়েকক লৈ পেলাই তেজপুৰ কলেজ গৈ আছিলে।
অ', অ'।
লগতে আমিও উঠি গ'লোঁ। টেম্পুখনতো খালী খালি এতিয়া কৈছোঁ বোলে কিবা এটা দিয়া আৰু কৈ আছে এনেও তোমালোকো মোৰ নিচিনা পোৱালি নিচিনা একেই ময়ো পোৱালি কি পোৱালি দিয়া তোমালোকে কিবা এটা হ'লেও দিলেই হ'ল আৰু এনেকে কৈছে।
মানে ধৰ যিহেতুকে খালী টেম্পু গৈ আছে তণ্ডক ধৰ বাটত পাই লৈ গ'ল। অ' আৰু কিবা এটা ধৰ পঞ্চাছ টকা এটা পাইছে যদিও ধৰ একো লোকচান নাই, এনেওতো অকলেই কৈ আছিলে।
অ' আকৌ তোমাৰ ৰাস্তাত মানুহ উঠাই উঠাই গৈ আছে। কিন্তু মানে সোনকালে দিছে একে, হা হা? অ'
উম, গম পাইছোঁ, বাকী আজি কি মানে চিলেক ৰিতেনো আছিলনে নে অকল ফিজিকেল দৌৰ চৌৰ এনেকুৱা?
দৌৰ আজি তোমাৰ মানে আজি ডেমো আছিলে। আজি তোমাৰ মানে যোনদিনাখন মানে আৰ্মি খিনি আহিব।
অ', অ'।
সেইনাখন মানে কাৰ আগত কি কেনেকুৱা কৈ থাকিব লাগে, তুমি কাৰ আগত তুমি মানে একজাম টো কেনেকুৱা হ'ব। প্ৰেক্টিকেলটো কেনেকুৱা হ'ব, ৰিটেৰনটো কেনেকুৱা হ'ব, কেনেকুৱা কেনেকুৱা প্ৰশ্ন আহিব সেয়া শিক শিকালে সেয়া দেখালে আৰু মানে।
তহঁতৰ যে ধৰক প্ৰেক্টিকেল বা এয়া কি কয় ফিজিকেল যোনবিলাক দৌৰ-চৌৰ বা সেইবিলাক
অ আৰ্মিত থাকিব, আৰ্মিত থাকিব। তোমাৰ চব হেৰি এইটো অ বেৰ পাৰ হোৱা, আকৌ ক'ত বগাই যোৱা সেই গাল চব চব লৈ আহিব।
সেয়া হ'ব ক'ত? তেজপুৰ কলেজতে হ'বনে?
তেজপুৰ কলেজত সম্ভৱ হ'ব লাগে, কিন্তু মই জনাত তেজপুৰলৈ নহ'বও পাৰে।
তেজপুৰ কলেজত তেনেকুৱা জেগা নাইতো সেইকাৰণে কৈছো।
অ তোমাৰ তোমাৰ মানে এই বস্তুবিলাক আনিব যে।
অ কি ঠিক তহনতক যদি কিবা কেম্প-চেম্প লৈ যায়।
নাই নাই কে নাই নিনিয়ে নিনিয়ে নিনিয়ে।
কেম্পত নিনিয়ে নেকি?
নিনিয়ে তোমাৰ যেতিয়া চিলেকশন হ'ব, মানে তোমাৰ যেতিয়া আমি এডমিশন ল'ম শিক্ষণৰ কাৰণে তেতিয়া ডাইৰেক্ট এই এইটো কেম্পলৈ যাব লাগিব।
গম পাইছো। এইটো মানে পুৰা একদম আৰ্মিৰ হাত থাকে আৰু ন ইয়াতে, এন চি চিটো ডাইৰেক্টলি। এহঁৰ শিকোৱা ইনষ্ট্ৰাক্টৰ কিবা কিব এইবিলাক বেলেগ হ'ব পাৰে। কিন্তু মেইনলি আৰ্মমে কনট্ৰল কৰে নেকি বস্তুটো?
গোটেই গোটেই বস্তুটোৱেই আমি সেই কৰে গোটেই বস্তুটোৱেই।
এতিয়া বুজিছো সেইকাৰণে সেইখনৰ ভেলু আছে ধৰ। কাৰণ ট্ৰেইনিং বিলাক আগতে অলপ সৰু সুৰাকে দিয়ে থৈ দিয়ে থাকে তো।
উম উম আমাৰ মানে তোমাৰ বৰদোখনত আছিলে আমি তাত চালো তোমাৰ এছএছ বি ত মানে তুমি ডাইৰেক চাকৰি পৰা ন' ফিজিকেল ন' মানে ৰিটেন।
বাহ।
তুমি তুমি মাত্ৰ এছ এছ বি ট্ৰেইনিং এটা হয়, এই আমাৰ এনেকুৱা পলিং মেচিনা নহয়। আমাক অকল এন চি পলিৰ কাৰণে হয়। তুমি সেই ট্ৰেইনিংটোত এগ্ৰেড আনিব লাগিব। মানে এগ্ৰেড আনিলে, তোমাৰ ট্ৰেইনিংত কেনেকুৱা বেছিক মানে তোমাৰ ধৰি লোৱা ট্ৰেইনিং কৰা য'ত নিব চাব ই কেনেকুৱা কি কি কৰে আকৌ মানে, আৰু বেছি ভাগি মানে এন চি চি কেৰডিতে তোমাৰ এই চব জানেই। সেইটো কাৰণে মানে থাকো এনেকুৱা
মানে তহঁতৰ চাব গ'লে শিকিব পাৰিলে মানে লাভ তই যদি ধৰ ভাল যদি এই চাৰ্টিফিকেট খন এ গ্ৰেড মানুত যদি তই উলিয়াব পাৰো গোটেই কেইখন। তেতিয়া মানে তোৰ চাকৰি পোৱাৰ চান্সটো হাই আৰু।
আকৌ আদিশি আ়দিশি কেম কৰিব পাৰি। ৰিপাব্লিক ডে তোমাৰ দিল্লীত
গম পালো গম পালো।
তালে নিব তোমাৰ এই এইটো কালচাৰেল প্ৰগ্ৰেম বিলাকৰ মানে যোনোন এতিয়া যে মন্ময় যে
অ ষ্টেটত ইমান লাভ নাই। কিন্তু চেন্ট্ৰেলত বেছি লাভ আছে।
বহুত লাভ আছে। বহুত লাভ আছে, বহুত লাভ আছে। তোমাৰ নেচনেল কেম্প বিলাক হ'ব ৰাজ ছান, শ্বিলং এইফালে বহুত দূৰ দূৰ জেগা, বহুত দূৰ দূৰ জেগা।
গম পালো।
মানে বহুত জেগা ঘূৰিব পাৰি আৰু।
যাব চাগে ন।
লৈ যাব, লৈ যাব, আকৌ লগত পইচাও দিব গাড়ী ভাড়াটো।
শূন্য।
মানে এইটো কাৰণে এটা ফালক ভাল এটা ফাল পৰা সেইটো কাৰণে ভাল আৰু।
চাৰভি খন উলিয়াই লোৱাৰ পিছত তো দৌ চোৰ দি পেলাই ন
অ', অ'।
এইবিলাক তই আৰ্মি চাৰ্মিত যাব পাৰি আৰ্মি মানে কি আৰু ধৰ যি আৰু এই এছ এছ চি হেৰি চি আৰ পি এছ এছ চি সে এইবিলাক চব এক্সাম পাতে। তাতে চব সোমাই থাকে ধৰ চি আৰ পি এফ এছ এছ বি তাৰপিছত এইটো কি চি আই চেফ বালুহোতে পালো ধৰ
অ', দাদু হতে পালে দাদু
উ, সেইটো নাই নাই কৰ কৰ।
কৰো দিয়া যদি মানে মই যদি এইটোও নাপাওঁ।
উম।
এই তোমাৰ এনেও ম ই পুলিচৰ এক্সাম দিলেও পুলিচৰ এক্সাম দিলে তোমাৰ ধৰি লোৱা মোৰ অ', কবাত কিবা নম্বৰ কমি গ'ল ধৰি লোৱা ৰিটেনতে নহয় অ', তেতিয়া এক দুই কিবাটা মানে সেটো দি দিয়ে মানে এক
গম পালোঁ, উম, উম।
তেনেকুৱা মানে প্লাছ পইণ্ট পাইছে আমাৰ ইয়াত ছিনিয়ৰ এটাই।
ট্ৰেইনিং কৰি থৈছ কষ্ট কষ্ট কৰি থোৱা আছেতো তাৰ বিনিময়ত তহঁতক এখন চাৰ্টিফিকেটো দিছে ধৰ
তুমি যদি ডিলত চিলেকচন হোৱা তুমি য'ত নৰেন্দ্ৰ মোডী তোমাৰ দিল্লীৰ তাত যায়
ন।
ৰিপাব্লিক ডেত তুমি দিল কৰিব পাৰা সেই খন চাৰ্টিফিকেটো আৰু কামত দিব তোমাৰ ফিচাৰেং ডাইৰেক্ট
হে।
অ', এই তাত উম দেখা নাই নেকি তোমাৰ একে নাই নৰেন্দ্ৰ মোদীৰ আগত কিমানে দিল
গম পাইছোঁ, গম পাইছোঁ, গম পাইছোঁ গম পাইছোঁ মানে সেইবিলাক যোনে কৰিবলৈ চান্স পাব তো সিহঁত মানে প্ৰায় বনি গ'ল আৰু
এই মই যে কৈছোঁ গুটি এইবাৰ এই এইটো বছৰৰ কাৰণে যে গুটি যে লাক বহুত ভাল আছিলে বুজিছা।
গুটিৰ
অ', কালচাৰেল মানে প্ৰগ্ৰেম যোনে, যোনে জানে ড্ৰামা আকৌ আৰ্ট আ আৰ্টো মানে সোমাই গৈছে কালচাৰেলত তোমাৰ লগত আকৌ ডান্স ছিংগিং এই গোটেইখিনি মানে তোমাৰ যোনে যোনে কৰে সিহঁতক ডাইৰেক্ট আৰ ডি চি কেম্পলৈ নিব।
অ', ক'ত আছে এইটো কেমক ক'ত আছে।
এইটো দে দেল্লীত হ'ব।
দিল্লী।
উম, এইটো তোমাৰ ডাইৰেক্ট তালৈ নিব তাত তোমাৰ মানে এই কৰিব লাগিব।
উম, উম, গম পালো যিবিলাক তোক দিব ধৰ কাম। গানৰ ধৰ গান গোৱা নাচৰ নাচ
নাচ অ'। এতিয়া গুটিয়ে তোমাৰ এ ধৰি লোৱা ত এতিয়া বহুতে তাবলাত যায় ঢোলত যায় ঢুলুকিত যায় বহুত মানে যোনে যি বজাব পাৰে।
বজা বজা নে অ'।
মই তোমাৰ আজি এই বৰৰতাল বজাৰাত গ'লো।
অ'
নামটো লৈ থৈছে জানো কি কৰে।
গম পাইছো। ইয়াক ক'ব পাৰ দেখোন তহঁতে
কাক?
মাইনাক ক'ব পাৰ দেখোন।
মাইনা মানে?
মাইনা কানিয়া সিওতো ঢোল বজা সি দৌৰেওতো ৰাতিপুৱা।
হেই তাক তোমাৰ এন চি চি ক'ত সুমিয়াব তাক উলিয়াই দিব গুৰ মাৰি।
হেই পাৰিবি দে তাকো ক'ব। তহতে দুইটাই কথা পাতিবিচোন তই আৰু ই যোগীয়ে।
নাই, নাই, নাই, নাই, নাই, নাই, এইটো যোগী পাটনাৰ যোগী যোগী যোগীহে
মই আজি মই আজি সন্ধিয়া তাৰ লগত কথাটো পাতিম ৰ জোগীৰ লগত। যে তহঁতে দেখোন ইিয়াৰ লগতো যাব পাৰ দূৰ চোৰ কাৰণে ন।
টো আহি পেলাই তাইনাৰ।
অ' জয় হিংঞ্চা
মাইহতে মাইকটো উলিয়াই ল'ব।
এই যে এই যেতিয়া যে তৰা আৰ্মি চাৰ্মি বিলাক যে আহে। সিহঁতে যেতিয়া চিলোত মাৰে ই চিলোত তৰ মানে হেৰি কঁপনিতে সি শুই যাব।
শুই যাব। আৰু ক এই মই তোমাক কৈছো কষ্ট ইমানেই হয়। এ গুটি সুধিবা মই মই নকলেও গুটি সুধিবা গুটি মানে এইবাৰ পাই গৈছে। পাই গৈছে সি এই চাৰ্টিফিকেট খতে পাই গৈছে।
সি কি এন চি চি কৰিছে নেকি গোটেই ক'ত কৰিছিলে গৈ?
এই আমি গভমেণ্ট বৌচ।
অ' তাৰপিচত
তাৰপিছত আমি পালোঁ আৰু সি নাপালে।
কিয়?
ন তাৰ কিবা ছাৰৰ লগত কিবা কেজেং।
অ'।
ছাৰে তাইেক কলে তোক নিদিওঁ যা বোলে।
হয় নেকি।
উম, তেতিয়াৰ পৰা নিদিলে আৰু।
তাক চাৰ্টিফিকেট নিদিলে অ' সি সি মানে সেইকাৰণে নোযোৱা হ'ল নেকি?
এই আচলতে এইখনৰ ইমান ভেলু নাই নহয় তোমাৰ পুলিচৰ ইণ্টাৰভিউ মাৰিব গ'লেও মানে কিবা গ'লেও তোমাৰ এইখনত এক নম্বৰো নিদিয়ে নেকি এক নম্বৰ এটা পায় নেকি অ' এক নম্বৰ এটা পায়।
কিন্তু তই মানে এতিয়া ছেকেণ্ড জোনখনতটো কৰিবি তাৰ কাৰণে সেইখন কমপ্লিট কৰিব লাগিব ন নে কি গম পাইছো যদিও তোৰ কামত নিদিয়ে কিন্তু পিছলৈতো কামত আহিবলৈ হ'লে মানে প্ৰথমটো সেই ষ্টেজটো পাৰ কৰিব লাগিব।
অ' মানে এতিয়া এ বি চি শুনিবলে ভাল এ বি চি তেনেকুৱা মানে ভাল নহয় যে সেইকাৰণে একে এ বি চি বুলি ক'লে চবেই একে
ন অ', অ'। মানে তোৰ তাত ধৰ গোটেই কেইখন আছে এ বি চি। উ তাৰ কাৰণ তই কিমান দিব লাগিব তিনি বছৰ?
তিনিবছৰ নহয় চাৰিবছৰ পাঁচ বছৰ। অ' এইখনত তোমাৰ দুবছৰ।
এইখনত দুবছৰৰ তাৰপিছত বিখনত?
বিখনত আম বি আৰু চি মিলাই তিনিবছৰ কৰিব লাগে অ'।
মই আকৌ এবছৰ এবছৰ বুলি ভাবিছিলো।
হে নাই নাই এবছৰত কি হ'ব।
বা পাঁচ বছৰ, পাঁচ বছৰ বছৰ তোৰ এন চি চি এইটো সপ্তাহত কেইদিন কে কৰাই?
সপ্তাহত দেওবাৰে দেওবাৰে।
অ', সেইটো কাৰণে অকল দেওবাৰে কৰা।
উম। উম, সেইটো কাৰণে মানে তোমাৰ সপ্তাহতোটো গুচিয়ে যায় আৰু ধৰি লওঁ কিবা কিবি প্ৰগ্ৰেম থাকিলে তোমাৰ তেনে কুৱা মানে উম শনি অ' তেনেকৈ গুচি গ'ল।
অ'। অ', হয় দেই কাৰণ কলেজীয়া পোৱালি বিলাকেইটো ল'ব। ত' কলেজীয়া পোৱালিবিলাকে ল'লেতো পঢ়িবওতো লাগিব। সেইকাৰণে মানে পঢ়া বাৰ কেইটাত থৈ পেলাই দেওবাৰটো দি দিয়ে ন? বন্ধ বাৰটোত।
কিন্তু এতিয়া মানে জুলাই মাহতটো এতিয়া মানে ৰেগুলাৰ হৈ আছে।
অ', আকৌ ধৰ যেতিয়া ধ তৌৰ বন্ধ থাকিব তেতিয়া মানে ৰেগুলাৰ মাতিব? এতিয়া কি তো এই জুলাই মাহতৰ গোটেইটো হ'ব নে?
গোটেইটো হ'ব।
এতিয়া কি কালিও যাব লাগিব তই?
কাইলৈও যাব লাগিব।
এই
এতিয়া ৰখা চিনিয়ৰ চকুত পৰিছোঁ বাৰু ছিটটো পাব লাগে।
উম। গম পাইছ সিহঁতে প্ৰথম দিনা দৌৰোতেই চাগে গম পাইছে তহঁতৰ।
উম, দৌৰত-দৌৰত চাইছে আকৌ দিলত চাইছে। আমি মানে এই চাৰ্টিফিকেট কৰা যে আমি দিলটো অকণ পাৰো। আমাক মানে ৰ
তোৰ যে চুঁচৰি যাব লাগে সেইটো নহয় জানো?
চুচৰি নহয়, তোমাৰ ডিল কৰি যাব লাগে যে ডল কৰি যাব লাগে যে। মাৰ্চেল কৰি যাব লাগে অ' অ'।
সেইটো নহয় জানো?
মানে তোমাৰ লেফট ৰাইট লেফ্ট
অ', সেইটো অ'। মই আকৌ ইটোও ভাবিলো এই যে তোৰ যে হাতে দি যে তলত যে যায় যে। অ', অ', গম পালো দে।